হয় শুনা পাইছে।
ন পাইছো পাইছো কি কৰিছা?
হয় কওক। মই আছো এনে ঘৰতে
আহ তাৰপিছত কলেজ গৈছিলে।
গৈ আহিলোঁ।
আহ পাবা কৰিলে আহিলৈ
হয় কৰিলো কৰিলো।
কলেজত আপোনালোকৰ এবাৰ ভাৰ্চিটি বুলি কোৱা নাই নেকি।
অ' ভাৰ্চিট আপোনাৰ হ'ব। আপোনাৰ নেক্স মাহ হ'ব। বৰ এতিয়াতো আমাৰ একজাম পালেহি আৰু তাৰ একজামৰ পিছত তহঁ‌তে আপোনাৰ উইক হ'ব আৰু
তাকে মই বোলো মনত পৰি আছিলে অলপ আগতে ফাৰ্ষ্ট উইক যেনেকৈ খেলা ধূলা লাভ কৰো যে। সেইবিলাক মন পৰি আছিলে। এতিয়া ইয়াৰ আগৰবাৰ আমিতো অ' এইটো বহুত খেল খেলিছিলো তাতে আপোনাৰ চেচ খেলিছিলো তাৰ পিছত কেৰম খেলিছিলো। খেলো আৰু বেডমিন্টন খেলিছিলো আমাৰ বন্ধু লগত। অ' আমাৰ পান্দা খেলো খেলাই আছিলে। তেনেকে বহুত খেল খেলিছিলো এতিয়া বস্তুবোৰ মনত পৰি আছে আৰু কাবাডী খেলিছিলো। আমাৰ এই কয় আমাৰ ডিপাৰ্টমেন্টৰ টিমে আপোনাৰ হেৰি খেলিছিলো। এইটো কি বুলি কয়? ক্ৰিকেট খেলিছিলো তাৰপিছত ফুটবলৰ টিমটো আমাৰ নুজুৰিলে আৰু ফুটবলৰ টিমটো নহ'লে খেলিব নোৱাৰিলে চবে। তাৰ পিছত কাবাডী খেলিছিলো। ৰচী টনা খেলিছিলো বহুত ভলীবল খেলিছিলো। মানে বহুত খেলিছিলো এতিয়া মনত পৰি আছে তাকে লৈ পেলাই তাকে আপুনি তাকে আপোনাক বোলো সুধোচোন এইবোৰ খেলবোৰ খেলিবলৈ আকৌ কেতিয়াব পাম বা।
ওহু হয়। অঁ এতিয়া চাওঁক আমি যদি আহ খেলৰ খেল বুলি চাব। 'বলৈ যাওঁ আমাৰ খেল মানে স্পৰ্টচটো আমাৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট বস্তু্ স্পৰ্টছৰ জৰিয়তে আমাৰ শাৰীৰিক স্বাস্থ্যকৰ। মানে বহুতখিনি উন্নতি হয় আমাৰ মেন্টেলি প্ৰেচাৰ খিনিও কমি যায়। তাৰপৰি আমি যদি এ। এটা প্লে টিম এটা দলত থাকো খেলৰ দলত থাকো তেতিয়া আমি বিভিন্ন কথা শিকিব পাৰো। তাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ ডিচিপ্লিন শিকিব পাৰো। বিভিন্ন ধৰণৰ এ বহু খিনি কথা শিকিব পাৰো তাৰ জৰিয়তে আমি। আৰু লগতে আমাৰ চেল্ফ কনফিডেন্ো বহুতখিনি বাঢ়ি যায় ত' ক্ৰীড়াৰ জৰিয়তে আমাৰ বহুতখিনি। এ আমাৰ বহুতখিনি উন্নতি হোৱা আমি দেখিবলৈ পাওঁ। ত' আপুনি যদি চাবলৈ। য আমাৰ আহ ভাৰত অসমৰে হওক বা ভাৰতৰে ভাৰততে হওক। অঁ দিয়াৰ ক্ষেত্ৰতো আমাৰ অ দেশখনো বহুত আগবঢ়া। আহ চাবলৈ গলে এতিয়া যেনেকে আমাৰ। ক্ৰিকেটত ক্ৰিকেটৰ জগতখনো যদি চাবলৈ যায়। আমাৰ ভাৰতবৰ্ষখন বিশ্বৰ এটা অতি। টপ লিষ্টত মানে আমাৰ ভাৰতখন আছে। আহ ক্ৰিকেটৰ ক্ষেত্ৰত চাবলৈ গলে তাৰপৰি যদি আপুনি। বেডমিন্টন হওঁক বা বিভিন্ন ধৰণৰ বাকী খেল খিনিতো। আহ হকিয় হওঁক বিভিন্ন ধৰণৰ খেলত বৰ্তমান সময়ত ভাৰত। বহুতো ওপৰত আছে ত' এতিয়া যেনেকে। গোটেই ইণ্টাৰনেচনেল লেভেলত যেনেকে আমাৰ অলিম্পিক হয়। আমাৰ ভাৰবৰ্ষ। বিভিন্ন প্লেয়াৰ বিলাকে বিভিন্ন অতি সোণৰ পদক পাব। সক্ষম হয় বহুত বহুত ভাল ভাল পজিশন পাবলৈ দেখা পোৱা যায়।
হয় হয় ইয়াৰ আগৰবাৰত আপোনাৰ যেতিয়া হেৰি হৈছিলে অলিম্পিক হৈছিলে তেতিয়া। আপোনাৰ এই নীৰজ চোপ্ৰাই পাইছিলে ন নীৰজ চোপ্ৰা বুলি কোৱা জনে আপোনাৰ।
হয় হয় নি ৰফ চোপাই পাইছিলে। হয় তাৰ আগতে আমাৰ বেডমিণ্টনত পি ভি সিন্ধুৱে পাইছিলে।
হয় হয় হয় আকৌ তাৰ আগৰবাৰত আপোনাৰ এই হেৰি আছে। ছিলে নহয় এ এইজনী কোন আছিলে এ। এ লাভলীনা হ'ব বুঢ়া গোহই বুলি।
হয় হয় লক্ষীনাথ বৰগোহাই অসমৰ পৰা বিলং কৰে।
হয় হয় আকৌ আপোনাৰ তাৰ আবাত অসমৰ। পৰাফালে যে সিমা দাস তেনেকৈ। সিমান হয় বহুতখিনি অসমৰে হয়। তে তেখেতে আপোনাৰ এ আমাৰ কি বুলি কয় আমাৰ। মানে অসমক মানে অ জাকত জিলিকা কৰি থৈ আহিছে আৰু তাত। গৈ তাত গৈ অসমৰ নামত জ্বলাই থৈ আহিছে আৰু।
হ'ল এতিয়া যদি বেছি কেলি চাবলে যায়। ভাৰত। ভাৰতবৰ্ষতে ভাৰতবৰ্ষত বিশেষকে আমাৰ ক্ৰিকেট হকী। বেডমিণ্টন আৰু ফুটবল এইকেইটা খেল বেছিকে চলা দেখা পোৱা যায়।
ফুটবল টো টিমে।
হয় আপোনাৰ। ইন্টাৰনেছনেলৰ লেবুলত নাই। আই পি এল হয় তেনেকে ফুটবলৰ তেনেকোৱা আই এ। খেল বুলি এখন লীগ হয় সটো বহুতে নাচায় ইণ্ডিয়ান চুপাৰ লীগ হয়। কিন্তু আগতে আছেে জনপ্ৰিয় কিন্তু বৰ্তমান আ। আপোনাৰ ক্ৰিকেটটো আপোনাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ কাৰণে বৰ্তমান ফুটবলৰ জনপ্ৰিয়তটো কমি গৈছে বহ। কমি গৈছে ত এতিয়া চাবলৈ গ'লে ক্ৰিকেটৰ বৰ্তমান সময়ত ভাৰতৰ ক্ৰিকেটটো মানে ক্ৰিকেটটো ভাৰতবৰ্ষৰ বহুত জনপ্ৰিয় এতিয়া আমি যেনেকে মোবাইলত যেনেকে আমি যেতিয়া আই পি এল। চাই থাকো আই পি এলত চাওঁ চাওঁ এখন প্ৰতিখন মেচতে আপোনাৰ এভাৰেষ্ট আপোনাৰ। বিশ কোটি, ত্ৰিশ কোটি, মানুহে লাইভ চাই থাকে! এ খেলখনৱা ত' সেইটোফালৰ পৰা চাব। ক গ'লে জনা যায় যে ভাৰতবৰ্ষৰ আহ জনতাৰ মাজত মানে ক্ৰিকেটটো বহুত বেছি জনপ্ৰিয় তাৰপৰি চাবলৈ গ'লে আমাৰ ভাৰতৰ শচীন তেটেণ্ডুলকাৰ যিজনক যিজনে ভাৰত যত্ন পাইছে আৰু তেখেত তেখেত ভগৱান বুলি কোৱা হয় ত তেখেতে এটা সময়ত নিজৰ প্ৰতিভাৰ জৰিয়তে এক দুৰ্দান্ত তেখেতে ক্ৰিকেটৰ জগতখনৰ বাবে এক দুডাল অ' মানে হেৰি আগবঢ়াইছে আৰু নিজৰ পাৰদৰ্শিতা আগবঢ়াইছে। আৰু তাৰপৰি এ মই মহেন্দ্ৰ সিং ধোনিয় হওঁক বা ৰোহিত শৰ্মা হওঁক বিৰাট কোহলি হওঁক তেওঁলোকে বহুতখিনি নিজৰ নিজৰ এটা ৰেকৰ্ড পঢ়িবলৈ সক্ষম হৈছে ক্ৰিকেটত।
হয় হয় অভিলেখ কৰিবলৈ সক্ষম হৈ হৈছে ত একচেলি ক্ৰিকেট।
আৰু বেছিকে বেছিকে হয়।
আমি একচুৱেলি অকল ক্ৰিকেটৰ কথা পাতি থাকিলে নহব অ ক্ৰিকেটৰ কথটো কিমান ক'ব। ক্ৰিকেটৰ মানে এক ক্ৰিকেটটো ভাল। হয় তথাপিতো অ'বেছি অভাৰ ৰেটড হৈ থাকে। সেইটো কাৰণে মই অকণমানয়া তাৰ মানে বেয়া দৃষ্টিও চ চোৱা দে খাই যায় বহুত মানুহে ত' সেইটো কাৰণে ফুটবলৰ যোনটো আমাৰ কিমান অসুবিধা হৈছে সেই অসুবিধাটো দূৰ কৰিবলে চাব লাগে আৰু তাৰ লগতে হল ক্ৰিকেট ফুটবলৰ মাজতে সীমাবদ্ধ নাথাকি আমি আমাৰ আৰু অনয়তো আমাৰ বহুত ধৰণৰ খেল আছে ক্ৰিকেট। ফুটবল বুলি কোৱাতে খেল নহয় ত মই সেই বস্তুটো নিবিচাৰো বুলি ত সেই কাৰণে মই আপোনাক মানে কৈছো। আৰু তাৰ বিপৰীতে যোনবিলাক বেলেগ ধৰণৰ খেল আছে তাৰ বিষয়ে অলপ। আপুনি কওকচোন বুলি বুজি পাইছে কথাটো ত এতিয়া ধৰি লওক আমি কিমান। ধৰণৰ বেলেগ বেলেগ গেম আছে কাবাডী হৈ গ'ল কাবাডীৰ কথাটো কোনো নহয় এতিয়া জেভলিন থ্ৰ কথাই ক'লো আৰু
হয় এতিয়া যদি আপুনি যদি চাবলৈ যায়। হয় এতিয়া আপুনি যদি চাবলৈ যায় ক্ৰীড়া হিচাপে খেলতো বহুত খিনি হাজাৰ হাজাৰ গেম আছে। ত অঁ মানে ভাৰতবৰ্ষতে হওঁক বা ভাৰতবৰ্ষৰ বাহিৰত বহুত খিনি খেল আছে। আৰু কিছুমান এনেকুৱা খেল আছে। যিখিনি আমাৰ দেশত বহুতে এ নেখেলে ত' যিখিনি আৰু মই মানে ক'ব বিচাৰিছো হয়।
সেই বস্তুতটো যহতে মানে তেনেকুৱা হৈছে ধৰি লওক আপোনাৰ কিছুমান খেল মানে আডাৰ গ'ল। আডাৰ ৰেড হৈ যোৱাৰ কাৰণে অলপ প্ৰব্লেম হৈছে এতিয়া ধৰি লওঁ‌ক। মানুহে আণ্ডাৰট কিয়ৈছে ধৰি লওক। ক্ৰিকেট ফুটবল এইবিলাক যোনবিলাক মানুহে দেখি আহিছে। আজিৰ পৰা বহুত আগৰ পৰা দেখি দেখি তাইক মানে অভাৰ ৰেডেড কৰি দিছে ত অভাৰ ৰেডড দিয়াৰ কাৰণে সিহঁতৰ কম্পেয়াৰত বেলেগ বাকীবোৰ খেল মানে কোন অৰ্থ নাইকিয়া হৈ গল সেকাৰণে আঁ সেই বস্ত টো মানে এই বছটো আঁতৰিব লাগে আমাৰ।
আমি বিচাৰো যে প্ৰতিটো খেলুৱৈ। কোটটো খেলুৱৰে চৰ্চা হ'ব লাগে কোনটো খেল খেলিব লাগে ত' চৰকাৰে হওঁক বা এ চৰকাৰ বিভিন্ন আপোনাৰ ফাউণ্ডেচন বিলাক। হওঁক বা বিভিন্ন ধৰণৰ সংগঠন বিলাকে তেনেকে ক্ৰিকেট বা ফুটবলক যেনেকে চাপৰ্ট কৰে। অ' আমি এ তেনেকে। ক্ৰিকেটক চাপোৰ্ট কৰাৰ লগতে যিখিনি এ প্লেয়াৰ থাকে তেওঁলোকক যেনেকে চাপোৰ্ট কৰে ত বাকী খেলৰ বিভিন্ন ধৰণৰ চেছ হওক বা কাবাডী হওক সেই সেই খেল খিনিৰ লগত জড়িত প্লেয়াৰ খিনিকো সম সমানকে ৰেচপেক্ট দিব লাগে বা গুৰুত্ব প্রদান কৰিব লাগে যে তেওঁলোকো সমানে সমানে তেওঁলোকৰ সমানে আগবাঢ়ি যায়। ত' এতিয়া মেইন প্ৰব্লেমটো হৈছে। ধৰি লওক আপোনাৰ লগত থকা এজনে ক্ৰিকেট খেলে, এজনে কাবাডী খেলে বা চেচ খেলে কিন্তু আপুনি যদি চাবলৈ যায়। মানুহকে হওক বা বিভিন্ন ধৰণৰ বেলেগ আপোনাৰ সংগঠনে হওক বা চৰকাৰ হক আপোনাৰ ক্ৰিকেট খেলা ব্যক্তিজক বেছি গুৰুত্ব প্ৰদান কৰিব কিন্তু কাবাডী খেল বা চেছ চেছ খেলা মানুহজনক ইমান খিনি গুৰুত্ব প্ৰদান নকৰে।
হয় হয় হয়। সেই কথাটোকে মই আপোনাক কৈ আছিলো। মানে কিয় তেনেকোৱা হৈ গৈছে সেই বস্তুটো আমাৰ পৰা আঁতৰাব লাগে, সেইটো মানে কি হৈছেটো ডিছক্ৰমিনেট কৰা হয় গৈছে। ক্ৰিকেট প্লেয়াৰ ইছ এ গুড প্লেয়াৰ। বাট এই যে চেছ প্লেয়াৰ ঐ ই যে ডু নাথিং তেনেকুৱা ত বস্তুতো কোনো অৰ্থ নাইকিয়া, ভেলু নাইকিয়া। ত' সেই কাৰণে অ বস্তুবিলাকৰ এ এজন স্পৰ্টছ মেন হিচাপে প্ৰতিটো ক্ষেত্ৰতে স্পৰ্টছ মেন স্পৰ্টছ প্লেয়াৰ। আ তাৰ কাৰণে কোনো ধৰণৰ ডিফাৰেণ্টচিয়েশ্যন থাকিব নালাগে আৰু। এ জন ভাল খেলৈ। তাৰ তুলনাত চাবলৈ গলে যোনবিলাক আপোনাৰ আহ হেৰি খেল হয়। টেবুল টেনিছ টেবুল টেনিছ আহ তাৰপাছত অ' আৰু আৰু টেবুল টেনিছে হৈ গ'ল। আকৌ এইফালে আপোনাৰ এইবিলাক যে খেলে ব মানে বল টাইপৰ কিবা গেম খেলে সেইবিলাকৰ যোনবিলাক প্লেয়াৰ থাকে। সিহঁতৰ যোনবিলাক চেম্পিয়ন থাকে মানে সিহঁতেৰ যোনবিলাক সিহঁতৰ ভেলু টো একচুৱেলি ইহঁতক চাবলৈ গ'লে চচিয়েল মিডিয়াত ফল্লোৱাৰটো কম থাকি আছে কিন্তু ইহঁতৰ ভেলুটো বহুত বেছি কিন্তু।
তেওঁলোকৰ মানে প্ৰতিভা প্ৰতিভাটো বহুত আছে। প্ৰতিভাটো বহুত আছে, টেলেণ্টটো বহুত আছে, কিন্তু তেওঁলোকৰ তেওঁলো তেওঁলোকক মানুহে গুৰুত্ব প্ৰদান নকৰা দেখা যায়। দান নকৰা দেখা যায় আৰু লগতে তাল তেওঁলোকে আৰু আৰু বিশেষকে চাবলৈ গ'লে তেওঁলোকে প্লেটফৰ্ম এটা নাপায়। যে ধৰি লওক আপোনাৰ যদি মানে চেচৰ প্ৰতি বা কাবাডীৰ প্ৰতি বা বিভিন্ন এনে আউটডৰে হওক বা ইনডৰে হওক। বিভিন্ন খেলৰ প্ৰতি যদি আপোনাৰ এটা মনোভাৱ আছে বা সেইটো আপুনি ভাল পাই খেলি। তাৰ কাৰণে এতিয়া চাবলৈ গ'লে বৰ্তমান আপুনি এনেকুৱ এটা প্লেটফৰ্ম বিচাৰি নাপায় সেইটো কাৰণে আগবাঢ়ি যাব কাৰণে। আপুনি ক্ৰিকেট হওক বা ফুটবলে হওক বা ফুটবলেলৈ হওক, ত' আপোনাৰ সেইটো ক্ষেত্ৰত এ এটা প্লেটফৰ্ম দিছে চৰকাৰে হওক বা বিভিন্ন ধৰণৰ দল সংগঠন বিলাকেই হওক। এটা প্লেটফৰ্ম দিছে যে এইটো ত তোমালোকে ক্ৰিকেট ভাল পোৱা? এইটো তোমালোক কাৰনে প্লেটফৰ্ম বনাই দিছো। ত' আমি বিচাৰো যে ক্ৰিকেট বা ফুটবলৰ কাৰণে যেনেকে এটা প্লেটফৰ্ম দিছে, বাকী খেল খিনিৰ কাৰণে প্লেটফৰ্ম দিছে, দিব লাগে যিহেতু সকলোখিনি প্লেয়াৰ আগবাঢ়ি যাব পাৰে।
এতিয়া আপোনাৰ ধৰি লওক চৰকাৰে হৈ গ'ল বা যোনটো হেৰি গমেন্টৰ মানে ৰ প্ৰতি থকা ক্ৰীড়া বিভাগ হৈ গ'ল। তাৰ উপৰিও ঘৰৰ যোনবিলাক অভিভাৱক স্বভিভাৱক সকলোৱে মানে অকল যে ক্ৰিকেট ফুটবলে খেলিবৰ কাৰণে ল'ৰা ছোৱালী বিলাকক উৎখা যোগাই থাকিব ইনস্পায়াৰ কৰি থাকিব। সেইটো নহয় মানে মই বিচাৰো মানে অলপ হেৰি হোৱাটো বিচাৰো অ' অকমান মানে ভৱিষ্যত দৰ্থি হোৱাটো বিচাৰো। যাতে মানে ভৱিষ্যতে আমাৰ দেশৰ পৰা বা আমাৰ ৰাজ্যৰ পৰা মানে খেলুৱৈ চব ধৰণৰে খেলুৱৈবিলাক মানে যাতে থাকক মানে। বোলে আজি অকল ক্ৰিকেটৰ প্লেয়াৰ আছে ফুটবলৰ প্লেয়াৰ নাই তেনেকোৱা হ'ব নালাগে মানে। ত আমাৰতটো বৰ্তমান এতিয়া সেই হৈছে। এতিয়া আমাৰ ক্ৰিকেটৰ টিম আছে ভাল টিম আছে কিন্তু ফুটবলৰ টিম কিয় নাই ত ফুটবলটো এটা সময় আডাৰ কৰিছিলে তেনেকে সেইটো কাৰণে এতিয়া বৰ্তমান তেনেকুৱা হৈছে।
উ চাৰেছোৰ
হয় হয়।
ত এতিয়া যদি চাবো যে বৰ্তমান ভাৰতবৰ্ষত আপোনাৰ ক্ৰিকেটে বেছি হৰি মই লাহে লাহে হৈ গৈছো।
হয় হয় ঠিকেই কৈছে বাৰু আপোনাৰ মাতটো অকমান কথা হয় হয়। তাকে বাৰু আপোনাৰ পৰা বহুত কথা জানিব পাৰি ল পিছত এদিন ফোন কৰিব আকৌ ভালকে কথা পাতিম ঠিক আছে ঠিক আছে দক ৰাখিছো।